এহ কি কৰিছা?
এ আছো দিয়া এতিয়া অকন ধূপ চাকি দি এনেই বহিছো আৰু।
অ অ। কিবা কৰি আছিলা নেকি? মই আছো দিয়া মই
তেনেকে নাই বাৰু এতিয়া। অ এইটো টাইম মানে কাম বন আজ জৰি হৈ আৰু। ধূপ ধুনা দিলো। এ এন্ধাৰে হৈ যায় নহয় সোনকালে। মানে এন্ধা হোৱালে সাতে এখন, উম মানে কি সাত এটা বাজি যায়। সেইকাৰণে অকণ পোহৰতে মানে ধূপ চাকিটো দি দিওঁ অ। চাহ তাহ খোৱা হ'ল?
অ, চাহ পানী খাই বেলাই এয়া বহিছো। তাৰপা তোমাৰ, তাতে আজি আকৌ দিন, অ দিনটো বোলো বহুত দীঘলো, আজি হয়নে?
দীঘল হৈছে। অ আজিয়ে বেছি হয় নেকি উম চবচে দীঘল।
দিঘলে দিন, কাম বন কৰিলা আৰু কিবা কিবি?
অ অ দিনত কৰি লও গোটেই যিখিনি থাকে ন। সদায় মাইকী মানুহ দিয়াচোন কিমান কাম কৰিলো। তাৰিছত আকৌ আজি খেতি বাতিৰ কামো মানে অকণ মানে আমাৰ হাল হাল বাইছে, অ অ এয়া আৰু। ধানৰ মানে কৰিব আৰু আৰু মানে কি আৰু তোমাৰ হেৰি আৰু অকণ মাটি চহাইছো, শাক পাচলিও পেলাম। তাকে পথা, অ, তাৰ পিছত আজি সেই ট্ৰেক্টৰ দি মানে মাৰিলো আৰু মাটিখিনি চহালে।
তাকে, এ ট্ৰেক্টৰ দি হেৰি কৰিছা?
অ। টেক্টৰ দি কতনো এতিয়া দিয়াচোন তেনেকে, গে, হাল নুবোৱাই, হল গৰুদি। আ মানে আছিলে আৰু তেনেকে এতিয়াটো আৰু ত্রেক্টৰ দি। কম সময়তে ন ইমান মানে পইচাটো তোমাৰ বেছি উঠি যায় খৰচটো কিন্তু সেইয়া কম সময় দি তাক কামতটো বহুত ধুনীয়াকে বা সোনকালে হৈ যায় সময়তটো কম লাগে কামতটো বেছি হয় আৰু এতিয়া চব টেক্টৰে দিয়া ন মাটি খ্দাৰ পৰা আদি কৰি মাটি চহোৱা উম
হেৰি হৈছে নহয় এয়া গ কি বুলি কয় ধান চান যে কাটিলে বইলে চব ট্ৰেক্টৰে ব্যৱহাৰ হোৱা হৈছে হয়নে ৰোৱনী দাৱনি নালাগা হল দেখোন
নেলগা হ'ল আকৌ তোমাৰ এতিয়া ধান মাৰিবলৈ হয়নে মৰণা নমৰাই হল মেচিন চব ভাবাচোন কিমান মানে আধুনিক হৈ গৈছে এতিয়া ধান কট তা মেচিন তাৰপিছতে অ উম অ মৰণা মৰাটো সেই টো এটা চব মানুহ নলগা হ'ল দিয়া চব মেচিন হৈ গল
কি হৈছে কামটো মানে ফাৰ্ষ্ট হয় নহ
অ বহুত সোনকালে অ বাঢ়ে আৰু তোমাৰ সেয়া অকণ তুমি যদি খেতিটো এনেকে ব্যৱসায় ক্ষেত্ৰত লোৱা ভালকে কৰা তেতিয়াহ'লে কিন্তু অকন লাভ আছে খৰচো হয় তোমাৰ অ কিন্তু তুমি যদি ভালকে তোমাৰ সেইটো ব্যৱসায়টো মানে কি তুমি ধান চান বিক্ৰী কৰি ন নিজৰ খৰচটো ওলাল আৰু তোমাৰ অ আৰু নিজেও খোৱা বোৱা বছৰটোৰ কাৰণে ধান খিনি হলেও দিয়াছো বহুত খিনি সকাহ পোৱা যায় তুমি চাউল কিনি খাব ললে এতিয়া ভাবাচোন কিমান দাম চাউল আকৌ তেনেকে কন্ট্ৰল উম! ঘৰুৱা চাউলটো এতিয়া তোমাৰ কিমান ভাল লাগে? কণ্টেতো ইমান ভাল নালাগে দিয়া সোহ
সেইটো তোমাৰ হেৰিয়ে থাকে দেখোন অ, কন্টলৰ চাউলটো যে সেইটো কিবা ম এক সোনকালে কৰি পেলাম এখাজ
অ- অ- বেছি বেছি মাহ ন দিবই লাগিব মানুহ
অ- মানুহ দিবই লাগে। সেইটো হেৰি চাউলত ভাল নপৰে
যোনখিনি এতিয়া নিজে খাম বুলি ভাবোঁ সেইখিনি তেনেকে আমি বেছি সাৰ ব্যৱহাৰ নকৰোঁ কৰো হয়নে যিমান খিনি হয় আৰু উৎপাদন ঘৰত খাম যিহেতু অ তোমাৰ যি মিঠা মিঠা হয় নহয় ঘৰ চাউলটো যে
অ এই বহুত ভিটামিন থাকে ন সেইটো, সেইটো আৰু পাচলি কিবা কৰিছা নেকি?
অ মানে পাচলি অলপ অ এই জলকীয়া, বেঙেনা এইখিন খিনি তোমাৰ এই ভাত কেৰেলা, তিতা কেৰেলা, জিকা, ভোল, তিয়হ আৰু এইবোৰো আজিকালি কম উম! আৰু খোৱাতো তোমাৰ কি জানে আকৌ কি কিমান ঔষধ দিয়ে চাবাচোন আজি আ দেখিবা বজাৰত ধুনীয়া হৈ আছে পাচলিখিনি তুমি ঘৰত অনাৰ পিছত গেলি যায়গৈ।
থোৱা ভাই গেলি থাকে হে গোটেই সাৰ মাৰিয়ে মে হেৰি কৰিছে অ তেনেকুৱা আৰু ঘৰত কাতটো ফ্ৰেচ হৈ থাকে
অ সেই তুমি এতিয়া চবাচোন ঘৰৰ পৰা কিবা এটা বস্তুটো চিঙি পেলাই যদি তুমি খোৱা কেনেকুৱা এটা ধুনীয়া সোৱাদ হয়।
অ সেইটো খোৱটো বেলেগ হয় কিন্তু আৰু ইটো
নহ' বহুত বহুত গম পাইছানে আৰু নিজৰ শৰীৰটোৰ কাৰণে মানে এতিয়া
ভাল হৈ আছে উম! উম! আৰু কি হৈছে জানা তুমি বজাৰৰ পৰা যদি তুমি শাক -পাচলি বা কিবা কিবি আনা উ এইটো যদি নিমখ দিবা তুমি ধুই দি তিয়াহ তাত তোমাৰ কেনেকুৱা পানী ওলাই চাবাচোন? এয়া সাৰৰ কিবা এটা গেলা পানী টাইপো ওলাই যায়। পানীটো
তুমি মানে সেইটো এতিয়া ময়ো চাইছো ডক্তৰ এজনৰ মানে মানে যে হেৰি অলপ সময় তুমি মানে সেই যি চবজিয়ে তুমি নোখোৱা, যি শাক পাচলিয়ে নোখোৱা অ অলপ সময় মানে নিমখ পানীত বা অলপমান ক কুহুমীয়া পানী এটা কৰি, অ মু চেপি তোমাৰ অলপ সময় থৈ দিব দিছে। তাৰ পাছতহে খাব দিছে। আমিনো ক'ত তেনেকে কৰো হয়নে? ক'ত সময় নাপাও দেছোন। এই ভাত বনাব গলো আৰু শাক শাক-পাচলি খিনি কাটি লৈ লগতে বনালোৱেই।
অহ
নাই ভাবিছো বোলো নিজে খাবলৈ মানে শাক পাচলি অলপ কৰিম তাৰ পিছত ধান, ধান খিনিও যদি ঘৰৰে অ ঘৰৰে হয় মানে বহুত খিনি আৰু সকাহ তোমাৰ
উম থয় সেইটো। আগত পইচাটো ৰাখি শিকোৱাই নহয় দেহাটোও ভাল হ'ল। আকৌ তোমাৰ বেমাৰ। ভালে থকালে যত্ন কৰাও হয়?
তোমাৰ মানে কি শৰীৰটো ভাল থকালে কি হয় চব প্ৰয়োজন হয়নে? যেতিয়া শৰীৰটো মানুহৰ অসুস্থ হ'ব তোমাৰ মানে এনেকোৱা লাগিব নে মোৰ শৰীৰটো ভাল হওক একো নালা
একো নালাগে। হে হে, সেই পৰ্যায় পোৱা আগত তে মানুহ
সাৱধান হ'ব লাগিব, অ। তাকে নেমু ভাবিছো নেমু দুই তিন যো
সেইটো বেছি ভাল হ'ব নেমুটো। নেমুটো কৰিবা আমাৰ আজি লগালে অলপ কাম কৰিবলা নেমু এতিয়া লাগি আছে। উম ঘৰতে হেৰি কৰা আছে নহয়। বাকী তোমাৰ ফল-মূলে হওক বা এ শাক-পাচলিয়ে হওক
এতিয়া তুমি মধুৰিআমে, মধুৰিআমটো গম পাইছা নে কিম কিমান মানে ভাল তোমাৰ শৰীৰৰ কাৰণে ম মধুৰিআম। তুমি মধুৰিআম গছ ৰুবাচোন। অ, ভালেই দিয়া, উম।
আৰু সেইটো ফ ঘৰুৱা ফল ন, এই কিনি আনা বোলো ফল মূলত সৰু লৰা-ছোৱালী থাকে।
উম খাব লাগে। অ, তুমি এতিয়া যেনেকে আমলখিৰ ৰোলা শিলিখা ৰোলা। তাৰ পিছত আকৌ যদি তুমি এয়া সেয়া হেৰি এয়া এতিয়া কি কল, কঠাল। এনেকে যদি ঘৰতে আম ক কঠাল খিনি থাকে তুমি এতিয়া তুমি চোন সেইদিনাখন আমা বজাৰৰ পৰা আম কিনি আনিছে একো সোৱাদ নাই। গম পাইছে নে পানী পানী কিন্তু এয়া যি দেখিবলৈ যে ইমান ধুনীয়া আৰু কিছুমান আছে আৰু কিছুমান আনি আছে মানে আমৰ সোৱাদ নাই। কিন্তু তোমাৰ কি হয় একে ঠা ইমানেই মিঠা কিন্তু সেইটো কি জানা তোমাৰ মেডিচিন দি কিবা মিঠা কৰি অ কেমিকেল দিছে তোমাৰ অ চোৱাচোন সেইবোৰ খালে উ ঘৰুৱা লাগিলে তোমাৰ দুই এটা পোক ওলাওক তথাপিও মানে অ। পুক কিয় ওলাই জানা আমি তাত কোনো মেডিচিন নিদিয়ে। কোনো হেৰি নাই হয়নে অ ঔষধ তেনেকে দিয়া নে সেইকাৰণে ধৰে তোমাৰ তাকে ভাবিছো নাই বজাৰৰ বস্তু লাহে লাহে এৰিব লাগিব।
আ আম খাব লাগে। খাই নাইকে তুজ এতিয়া
অ অ খাতৰ হেৰি কাৰণে যে।
হাত লাগে লগা। আমি গাখীৰ খাই
অ খাব লাগে আমাৰো খাই আমাৰ এই ঘৰৰ আম আছে যে ইমান মানে হেৰি কৰি থকা নাই আৰু তিনি চাৰিজোপা মান আছে ছে আম তাকে আৰু পাৰিব খাব
অ তাকে ভাল হৈছে এতিয়া কাম বন বিলাক এনেকে ঘৰুৱাত কৰি থাকি
অ তুমি ব্যস্তও থাকিলা গাটোও ভাল লাগি থাকিলে কিবা এটা কৰি থক বাদে আৰু আৰু তুমি চাবাচোন নিজে কিবা এটা কৰাৰ পিছত যেতিয়া তোমাৰ কৈ বস্তুতো লাগে ফল টো লাগে শাক পাচলিটো লাগে কিন্তু ছিগি তুমি খা অ ছিগিবেলা খোৱা মাজাতো বেলেক
অ বেলেগ সেইটোয়ে আৰু সেই কৰা ভাল হৈছে দিয়া গম পাইছা আৰু কি কি হেৰি পোৱা গোটেইখিনিহঁত পাৰে যত্ন লগাই
অ মানে গাঁৱত তোমাৰ সেইটো এটা সুবিধা গম পাইছানে মানে মাটি বাৰী অলপ থাকে ন ডাঙৰকে যে খেতি বাতি খিনি ধুনীয়াকে কৰি ঘৰ খন মানে নিজৰ খিনি নিজৰ ওলাই থাকে কে আৰু ঘৰতে
আৰু কি হয় জানা তোমা এতিয়া কথাটো আমাৰ কৰিছো দিয়া খোৱা মানে তোমাৰ বাকী খিনি গোটেই খিনি আছে তোমাৰ জলকীয়া বেঙেনা তাৰপিছতে তোমাৰ ফল মূলৰ ধলে আম আছে মধুৰি আছে তেনেকে অ আ বাকী মানে
এ উম উম অ সেই ফল মূল খিনি হলেও তোমাৰ বহুত আৰু দিয়া ল'ৰা ছোৱালী খিনিৰ কাৰণে বিশেষকে
তিয়াও ঘৰুৱা বস্তুতো বিক্ৰী কৰা নাযায় যে নহয় পকিলে কৰিলে তেনেকে বস্তু খোৱা যায়
এতিয়া দেখো কিছু মানুহৰ ন এ লিচুটো কিমান ধুনীয়াক লাগে আমাৰ নাই যেনেবা লিচু গছ
অ দেখিলে খাবলে মন যোৱা সেইটোয়ে এহ আকৌ তোমাৰ হেৰি কৰিবও পাৰিবা এইবাৰ খেতি অ খেতি কৰা যদি তোমাৰ ভোত জলকীয়া খেতি টিটু যে তেনেকুৱা পালে তুমি অ সেইটো এটা ডাঙৰ মানে ব্যৱসায় ক্ষেত্ৰতো ভাল হৈ আছে আৰু তুমি সেইটো কৰিলে মানে কৰিব পাৰিবা বহুত তাৰমানে ডিমানত চলা হৈছে
চলা হৈছে অ মোৰ কিন্তু বহুত ভাল লাগে ভোত জলকীয়া গোন্ধটোৱে ভাল লাগে চাবাচোন তুমি একে ভাতৰ লগত খাবলে কেনেকুৱা এটা ধুনীয়া
সেইটোৱে ঘৰত কৰিলে তোমাৰ কি হয় সেইটো আলো ৰাখি দিলা এটা তা তোমাক আচাৰ কৰিপেলাই থলেও
অ অ অ তোমাৰ বছৰ তোলে অ তাৰে তুমি চাবাচোন তেল অকন ললেই যেতিয়াকে কিমান ধুনীয়া এটা ন বহুত ধুনীয়া লাগে ভাতকেইটা খাবলে উম বহুত জ
টো হেৰি উম সেইটো অপকাৰ নকৰে
নকৰে নকৰে উম মানে আগতে আমাৰ দেউতাহঁতে কয় মানে গুটিটো খাব নালাগে আৰু গুটিটো কেতিয়াবা হজম নহয় যে তাৰ এনে যিটো ছালটো একো অপকাৰ নকৰে খাব সেইটো পেটৰ কাৰণে ভাল হে হেনো
সেইটোয়ে বাকী বস্তুটো তোমাৰ সখ দি দিয়ে কিন্তু গ তি জাতীয় বস্তু
অ সেইটো অকনমান অ অ হজম নহয় সেইটোয়ে অকনমান পেটটো জ্বলা পুৰা কৰে উম উম হজম নহয় তুমি সেই পকা জলকীয়া গুটিটো থলে ধুনীয়াকে লগাব পাৰি বাৰু দিয়া ঠিক আছে ন পিছত আকৌ কথা পাতিম দিয়া
ঠিক আছে দিয়া অ